হেল্ল' অ।
আহ কি কৰি আছা?
আছো এনে শুই আছো। ৰাতি বাৰৰ্তা বাজিল সুমেই মই।
অ' সময় বহুত হৈ গ'ল না।
উম।
তোমাৰ অসুবিধা হ'ব নেকি এতিয়া?
নাই নাই।
অ' অ' নাই অসুবিধা হ'লে কবা। ভাত খালা?
খালোঁ।
অ' মই য়ো খালো।
আহ। ঠিকে আছে। আজি দিন কেনেকুৱা গ'ল, ভালে ভালে।
উম, খালে খালে মৰু ভাল। দিন দিন পা
আজি দিনত ইমান গৰম দিছিলে ন পিছত আকৌ বৰষুণ দি অলপ ঠাণ্ডা হৈছিল। পিছত আকৌ ৰ'দটো যে উঠিছে।
আন্ধাৰ যেনেকে হৈ আহিছিল এনেকুৱা লাগিছিল দুদিন বৰষুণ দিব।
থাকেইতো তাৰছত যিহে অলপমান বৰষুণ হ'ল। কি একদম ৰ'দ বাপৰে। আমি শুই আছো শুই আছো অকমান পিছত ত চা ইমান পোহৰ পিছত বাহিৰত ওলাই চাও বাপৰে ইমান ৰ'দ দিছে। ছে।
উম, মইয়ো। মই কামৰ পৰা মানে অলপ ৰেষ্ট পাইছিলো আহিছো আহি ঘৰত শুইছো ভাত খাই। বৰষুণ দি আছে লগত বৰষুণতোক কমক পিছত ওলাই যাম তাৰপিছত যেতিয়া মানে অলপ গৰম গৰম লাগি আছে। মই গৰম কিয় লাগে বৰষুণ দিছিলে। পিছত উঠিছাও পুৰা ৰ'দ পিছত আকৌ কামত গলো। কামত অলপ আজি অলপ বেছি কাম আছিলে। টাইম লাগি গ'ল আহোতে আহোতে। প্ৰত্যেক মাহৰ পাঁচ তাৰিখে মানে আমাৰ যি বিলাক কৰ্মচাৰী। সিহঁতক। পইচা বিলাক দিয়া হয়। কিন্তু পাঁচ তাৰিখ ৰবিবাৰ পৰি গৈছিলে। এইবাবে আজি।
এ, লাইনে গুচি গ'ল।
অহ, হ প্ৰব্লেম হব, নেকি তোমাৰ। অ', ঠিক আছে তে, ৰাখি দিওঁ ন।
নালাগে ৰ'বা। কয়, থাকা।
আহ', তাৰপিছত সকলোকে মানে পইচা-চইচা দিয়াই দি কেনে নিজৰ হেৰিখিনি তাৰপিছত তাৰ পিছত ঘৰত আহিছো, আহোত অলপ টাইম লাগি গ'ল। উম', তুমি পঢ়ি আছা ন। অ', কিমান চেম।
ছিক্স।
অ', আৰু পঢ়িবা নে।
ইয়েছ, পঢ়িম।
অ', ভালেই হৈছে। এইবাৰ মানে যিসকলে ছেভেন আৰু এইট চম নকৰি পঢ়াত বহুত পিছপ শিকিব। কাৰণ মেট্ৰিকৰ মূল্যতো কমি গৈছে ছেকেণ্ড ইয়োৰৰ মূল্যতো কমি গৈছে এতিয়া ডিগ্ৰীৰ মূল্য কমি গৈছে। তুমি এনে আৰু বেলেগ কিবা স্কিল শিকি আছ নে।
হয়।
কি শিকি‌, আছে।
তুমি কি কি শিকি আছা, এইবিলাক কৈ থাকা।
অ', মই, মই এনে ক্ৰদিং কৰিব শিকি আছো, ক্ৰদিং মানে মোৰ আগৰ পৰা ক্লাছ এটা হৈছে আছিলে, মই এতিয়া কন্টিনিউ কৰি আছো মাজে মাজে। পিছত আৰু। এনেই মোৰতো জবতে বেছি টাইম যায় মই বেছি টাইমে নাপাওঁ। সেয়াই আৰু। উম', আৰু অলপ ঘৰুৱা প্ৰব্লেমো থাকে ন ঘৰৰ, প্ৰব্লেমিল বিলাকে মানে বেছি দিচটাব কৰে এইবিলাকত।
ঘৰৰ পৰা ঘৰৰ সমস্্যা বিলাক নাথাকিলে। বহুত সুবিধা হয় কিন্তু। যবিলাকে সুবিধা পায় সেইবিলাকে মানে। ইউজ নকৰে আমাক আমি সুবিধা নাপ স কাৰণে আমি সুবিধাৰ কাৰণে কৰি থাকো।
হয়নে।
অ', কি কৈ আছিলা মই কি কৰো ন।
উম',
মই মানে কি কৈ আছিলো আৰম কোৱাচোন কুয়েচনতো
ন তুমি কিবা এক্সট্ৰা স্কিল শিকি আছা নেকি
এস্টা স্কিল মানে মই কম্পিউটাৰ ক্লাছ কৰি আছো
উম
তাৰপিছত আকৌ বেংকিঙৰ কাৰণে প্ৰিপৰেচন কৰি আছো
অ বাহ বঢ়িয়া
তুমি
মই এনে কাম কৰি আছো আৰু মোৰ এাত ডিগ্ৰী আছে ত ডিগ্ৰী টো কন্টিনিউ কৰি আছো আৰু আহ মানে এ পি এছিৰ কাৰণে মই প্ৰিপচন কৰি আছো
অ বাও ভালে দেখোন
অ ভালেই তোমাৰো ভালেই তুমি বহুত কষ্ট কৰা
আছো বাৰু
তুমি এনে কেতিয়াবা ম বা আৰু কিবা এনেকুৱা যে ৰিলেটেড বিউটি ৰিলেটেড বস্তু কিবা চেষ্টা কৰিছা নে
উ শিকিব তেনেকে যোৱা নাই এনে মই মবাইলত চাই চাই বহুত ট্ৰাই কৰো তেনেকে শিকিব যোৱা নাই কতো
ন আজিকালি ছোৱালী বিলাকে মেহেন্দী লগাই বিয়াত বহুত মানে
অ মেহেন্দী পাৰু মেহেন্দী পাৰু মই মোক মাতেও মাজে মাজে
হয় নেকি বা বহুত বঢ়িয়া বহুত ভাল লাগিল শুনি কিনে
উম
সেইবিলাক শিকিব লাগে আগ্ৰহ থাকিব লাগে নতুন নতুন বস্তু আহ ট্ৰাই কৰিব কাৰণে
অ তোমাৰ এনে কি হ'ব ইচ্ছা আছিলে
মোৰ
উম
মোৰ এনে ভাল বিজনেচ কৰিব মন আছিলে কিন্তু এতিয়া সেইটো ইচ্ছা আৰু বেলেগে হৈ আছে ন
উম
তোমাৰ কি হ'ব ম
সৰু থাকোতেতো বহুত কিবা কিবি আছিলে ফাস্ট আছিলে ডক্টৰ হোৱাৰ ইচ্ছা
অ
পিছত ডাঙৰ হলো পিছত আকৌ ভাবিলো প্ৰফেচাৰ হম তাৰ পিছত আকৌ ডাঙৰ হলো আকৌ ভাবিলো এইবিলাক হ'ব চাগি একো
উম
কমাৰ্চ লয় কেনে কিবা বেংক চেংক বা বিজনেচ কৰিম তাৰ পিছত এতিয়াতো ডিগ্ৰী শেষেই হল এতিয়া বিজনেচটো নোৱাৰোৱে বেচ যা কম পাম পইচা লাগিব এতিয়া বেংকিঙত দি আছো আৰু টাইম চাওঁ কি হয়
অ, নাই ভালে। দিয়া, দিয়া এদিন এই টাইম ভাল হ'ব মোৰ বিশ্বাস আছো।
উম।
মই যিমানখিনি তোমাৰ কথা শুনিলো তুমি বহুত কষ্ট কৰা। ভাল লাগিল ম কষ্ট কৰিব লাগে।
ইমান গৰম দিছে কোবাত ফুৰিব গৈছ নে নাই।
আহ গৈছিলো লগৰ কেইটাৰ লগত যোৱ কালি।
অ, নাই চবে মানে যাই আছে কৰ'বাত, কৰ'বাত।
অ, তুমি গৈছ নে কৰ'বাত।
উম।
তুমি গৈছা নে কৰ'ৰবাত?
নাই।
আহ, আচ্ছা।
তাক কাৰণে যোৱা নাই, মই।
হয়। যাবা, যাবা, সময় আছে এতিয়া।
ক'ত, চাওঁ বাৰ
অ'।
তাকে বিচাৰিয়ে নাপাওঁ আৰু কাৰো লগত যাম ঘৰৰ পৰা তেনেকৈ ওলাবও নিবি
আহ, আচ্ছা।
ঘৰৰ মানুহৰো ভালেই যেতিয়া মন যোগে এতিয়া ওলাই যায়। ছোৱালী মানুহৰ অকমান হাৰ্ট প্ৰব্লেম থাকে ন।
উ, নাই, নাই উ যোন বিলাক বিশ্বাসে বন্ধু, বান্ধৱীহত যাব পাৰি এইটো অসুবিধা নাই।
উম।
হেল্ল'?
অ', অ'।
কিবা কৈ আছিলা?
নাই, নাই কোৱা, নাই কোৱা।
অ'।
বছ
শল ন
উম, হ'ল, হলো এ খোলা চাগে ন বহুত ৰাতি হ'ল।
উম, ক্লাছ কেতিয়া কৰিব।
হা?
ক্লাছ
ক্লাছ আজি চাগে নকৰো বহুত ভাগৰ লাগি আছে মানে। গোটেই দিনটো। কষ্ট কৰিছো যে তালৈ ৰাতিপুৱা উঠি এনে কৰিম বুলি ভাবি আছো। বেছি কষ্ট লাগি থাকিলেও কৰিব মন নযায় যে।
অহ
অ, দিয়া, দিয়া ঠিক আছে।
উম।